অ খুুৰী
ঐ কোৱা
কি কৰিছে
ত তুমি
মই এনেই আছো বহি গৰম যি গৰম পৰিছে আৰু
তাকে
আপোনালোকৰ তাত গৰম কেনেকুৱা
ইয়াতো আছে বহুত বেছিয়ে
হয় দিয়ক
কত ক'ত আছা এতিয়া
এতিয়া মই ঘৰতে আছো
গা কেনেকুৱা
অঁ
দ
ভাল
ভাল ন হেল্ল' হেল্ল'
অ শুনা পাইছে
অ কি হ'ল মাত্ৰ নাইে হৈ গ'ল যে
অ, কিবা ইন্টাৰনেটৰ প্ৰব্লেম গৈছিল নেকি
অ' তাকে
ভালেই দিয়ক আপোনাৰ ভালনেে
ন আছো আজা হম
উম'
ভাল থকা ভালে থকা ভাল য গা বেয়া জালে নহয় আৰু আছে, তেনেকে
অ' বাকী ছোৱালী খবৰ ভাল
তাই ভালে। গৰমত চটফটাই আছে থাকিব পৰা নাই ভাল ভাল।
তাতো গৰম বেছিয়ে, মই তাইৰ লগত কথা পাতিছিলো।
পাইছা নহয় তুমি তাইক, জানাই আও। উম।
উম। তাকেতো। তাৰ গৰমত অকণ বেছিয়ে গৰম লাগে।
ঠিক কে আৰু মাক জীয়েক চৈ থাকো।
হয় দিয়ক তাতে আপোনালোকৰ চত ধালাই ঘৰ যে।
বা তাকে আজি আমাৰ এওঁ পাতি আহিছে বোলে টিঙৰ চালি দিব হয় নাই দিবলে কৈছো আও নোৱাৰি থাকিব। লে নহবা বা গোটেই ঘৰটো সটকেজ হৈ যায়গেইদিনত দিন ৰাতি সমানে আৰু। বহুত কষ্ট বাৰাণ্ডাখনত মই গলো থাকিবই নোৱাৰে
উম।
এনেকে বেমাৰ হৈ যাবগে দেই মানুহ নোৱাৰি আৰু।
অ গৰমতটো বহুত কষ্ট পাই ন এনেকৈ আৰু এইকেইদিনটো গৰম আজি বহুত বেছি গৰম দিছে।
তাকে
বাকী খোৱা বোৱা কি কৰিছে?
খোৱা ব মানে কি অলপ দৈ খালো খাই আছো এতিয়া কিবা কিবি বনাব লাগিব লাগিব
উম আজি কি আয়োজন ৰাতিলে কি আয়োজন জন
পঠিলে এজে এতিয়াই ভবা নাই অ দালি বনাম টেঙা দালি হাক তেনেকেই বনাব লাগিব
উম গৰমততো আৰু কলেও ফুৰিব কৰিব যাব নোৱাৰি আৰু উম
নহয় সটো ওলাবলে হ'লেও ঠাণ্ডা ৰাইজৰ ওচৰত যাব লাগিব বুলি ভাব ভাবি আছো গ'লে ওলাবা
অ ওলাম দিয়ক আপুনি বৰদোৱালৈ গৈছিল নে নাই
প মই নাই যোৱা তোমালোক গল নে
নাই না যোৱা নাই নতুনকৈ ইমান ধুনীয়াাকৈ বনালে অ চবৰে মুখত শুনি আছো যাব লাগিব বৰ্ডোৱালে এদিন
গোটেইখন সলায়ে দিলে বোলে গোটেইখন
চাই আহিব এদিন আকৌ আপুনি গৈ পেলাই
সময়ে পোৱা নাই মই একো মিলাবই পৰা নাই যাব লাগিব ৰ'বা
উম আমি ময়ো এদিন যাম বুলি ভাবি থাকো গাত ঠিকে থাকিলে যাম আৰু এদিন
বহুত মানুহ বোৰ গৈছে ন ষ্টেটাচ বোৰ দেখি থাকো ছোৱালী বিলাক ফটো বিলাক
অ বহুত মানুহ যায়
বহুত গৈছে নতুনকে বনোৱা মই আকৌ এনেকে নতুনে নতুনে গৈ বেয়া পা বস্তুোৰ অকণমান দিিল
অ মানুহ বহুত অ মানুহ বহুত গৈ থাকিলে ভাল নালাগে মোৰো গৈ
এতিয়া মানুহ বিলাকেও তোমাৰ ট্ৰেণ্ড ফল' কৰি আছে আৰু আলপ দেখি অমুক গৈছে তমুক গৈছে
উম আমাৰ যোৱা হোৱাই নাই বাৰু
তুমি মৃত্যুঞ্জয় মন্দিৰ কৈছা নাই
মৃত্যুঞ্জয় যোৱা বছৰ নে তাৰ আগৰ বছৰে গলো তাৰ পিছত মই যোৱা হোৱাই নাই বাৰু
মই দুবাৰ নাই দুবাৰ মানেই গৈছো ময়ো তেনেকে
াৰ মানে গ'লো তাৰ পাছত তেনেকে
বোৱাৰিও ঘৰৰ পৰা ওলাব ই নোৱাৰিছো তাতে ইমান গৰম নাই নাই দেই মই নোৱাৰো এওঁ
গৰমত নোৱাৰি হয় দিয়ক
ঠাণ্ডা দিন কেইটাই আৰু ভাল
উম
তোমালোকৰ মাক কচোন ভালে আছে মা
অ ভালে আছে দিয়ক মা ঠিকে আছে অ দেউতাও ঠিকে আছে
দেউত কটলকে
উম
থিকে বা ভালে আছে
বা ভালে আছে চটও
ভাল ভালে থাকে
উম আপোনালোকৰ দাদা ক'ত আছে এতিয়া আহ কি কৰি আছে দাদাই এতিয়া
এই তাতে কোম্পেনী এটাত সোমাই আছে
হক গিয়ক একো নাই
ভালে ভালে তাৰ সকলো সা সুবিধা তাত ঠিকে আছে ৰুম এটাত লৈ তাতে আছে তোমাৰ আই টি একিকউটিভ হিচাপে কৰি আছে
ঘৰ লে মনত পৰে নে নপৰে তাৰ
ঘৰত ভালে নাপায় কিন্তু গৰমত একেইদিন অলপ অশান্তি সি পাইছে হয় কিন্তু নে খেলা ধূলা চব মানে তাৰ অফিচত তোমাৰ খেলা ধূলা চব দিয়ে এতিয়া ক্ৰিকেটৰ ক্ৰিকেট লীগ চলি আছে মানে ইহঁতৰ অফিচৰ তাহাঁতৰ মানে কামত সি খেলতহে বেছি ইণ্টাৰেষ্ট মানে। সি ফাক্কিং এনেই ভাল। আৰু খুব ভাল পাইছো।
হওক দিয়ক যিয়ে নহওক, মনটো তাত লাগি থাকিলেই হ'ল আৰু।
উম। হয় দিয়ক।
তুমি আহিবা আৰু কেতিয়াবা আমাৰ ইপিনে তুমি আজৰি হৈলো আৰু এতিয়া তোমাৰ কি কেই মাহ চলি আছে।
এতিয়া মোৰ চাৰি মাহ চলি আছে।
অ' এতিয়া এইটো কি মাহ? মে, জুন। জুলাই, আগষ্ট, ছেপ্টেম্বৰ ন।
নৱেম্বৰ আৰু ডিচেম্বৰ মানলৈ হ'ব আৰু।
অ', অ', অ'।
নৱেম্বৰৰ শেষত। অ', বহুত মানে ভালেই পাইছো। টো মন তেতিয়ালে অলপ ঠাণ্ডা পৰিবই গৰমত এনেকুৱা দিনত হলেতো হেই ভগৱান বহুত কষ্ট অ'। উম, আমাৰোটো আমিতো আমিয়ে, নতুন জীৱতয়ো কিমান কষ্ট পাব। সেই বাবে
তোমাৰ পেটৰ বিষ হৈ আছে বুলি কৈছিলা যে ভাল পাইছা?
অ' পেটৰ বিষ মই ভাল পাইছো বাৰু। পানী খুব খোৱা হৈছো আৰু এতিয়া, তাতে গৰমো নহয়।
সেইটোৱে। তুমিতো একো মেডিচিনো লব নোৱাৰা এতিয়া ন? ধেৰ সমস্যা
খুব পানী খাই আছোঁ আৰু।
কি কৰিবা আৰু যত্ন লোৱা নিজৰ একিদিন খুব ভালকে‌ খোৱা বোৱা কৰা, ভাল কিতাপ চিতাপ পঢ়া, ধুনীয়াকে থাকা তেতিয়া বেবীটোৰ ওপৰতো সেইখিনি পৰিব ইম্পেক্ট।
হয়। দিয়ক তাকে কৰি আছো আৰু এইকেইদিন
উম মাৰ ঘৰতেটো আছা
অ মাৰ ঘৰতে আছোঁ বাৰু
অ তোমাৰ হাজবেণ্ড ক'ত আছে?
হাজবেণ্ড ইয়াতো থাকে দুদিনমান, আকৌ আহ ঘৰতো থাকে দুদিনমান তেনেকুৱাকে আছে আৰু
এ
উম পাছলেতো বেছি যেতিয়া অলপমান প্ৰব্লেম হ'ব তেতিয়াতো থাকিবই লাগিব।
অ অ
এতিয়া আৰু একেইদিন নাই আৰু থকা
হওঁক দিয়া।
উম
ভালে থাকা ধুনীয়াকে থাকা দুইটা
তাকে
খুৰাৰ গাটো ঠিকে আছে ন?
খুৰা আছে, এতিয়া তোমাৰ মাজতে অৰুণাচলৰ পৰা তেওঁলে মেডিচিন আনিলে। সেয়া খাই আছে এতিয়া অকমান--অ, অ তেওঁ বৰ মানে প্ৰচলিত সবেই মুখে মুখে--সবেই চিনি পায়, সবেই কয় তেওঁৰ কথা আৰু তেওঁ বৰ অভিজ্ঞ বহুত--মানে, মানুহজনে বহুত অধ্যয়ন কৰিছে। তেওঁৰ ঔষধ বিলাকতে গ'ম পোৱা যায়। বিভিন্ন ধৰণৰ গছ-গছনি দি বনোৱা। এতিয়া, সেইবোৰ খাই আছে। ভাল, ঠিকে আছে। অ সেইটোৱে, থাকক আহিবা কেতিয়াবা, আহিলে লগ পাবা। তোমাক দেখাও নাই বহুত দিন
আজৰি হ'লে
অ আজৰি হৈ আহিবা, ঠাণ্ডা দিনত আহিবা। গৰমত এতিয়া কষ্ট পাবা বহুত
অ বহুত গৰম এতিয়া হয়।
একেলগে মিলি ভাত এসাঁজ খাম আমি।
উম--যাম দিয়ক এদিন।
ৰাতি উম কি এ, এতিয়া তুমি োৱা
অ ঠিক আছে দিয়ক খুৰি ৰাখিছো উ উম